হেল্ল'
অ'।
অ', শুনিছা?
অ', শুনিছো কোৱা?
কি কৰি আছা? তাকে কি কৰিবা বৰষুণ এতিয়া জাষ্ট এৰিছেহে। তাকে পাৰ্কলৈ ওলাইছাম বুলি ভাবিছিলো ওচৰত থকা খন কিন্তু এইখন বন্ধ হৈছে এতিয়া। অ', অ'। হয়, হয়, অ'। খোৱা বোৱা ৰাতিপুৱাটো কৰিলো।
উম।
অ', তুমি কৰিলা?
মই কৰা নাই
অ'। ৰাতিপুৱা নেখালা নে কি?
ৰাতিপুৱা নাখাওঁ মানে দুপৰীয়া খাওঁ।
খোৱা নোখোৱা দুপৰীয়া খোৱা?
অ'।
তুমি ওজন বঢ়োৱা দায়িত্ব লৈছা যে?
তাকে তাকে।
অ', এই ৰাতিপুৱা বেছি খাব লাগে। দুপৰীয়া কম কমকে খাব লাগে ওজন ঘটিব অকণমান।
তাকে তাকে।
অ'।
তাৰপা আৰু সাজি কিহঁত আহিলা পিছে?
মই স্কুটিত আহিলো, তুমি?
স্কুটিত, এ মই চাটি লৈ।
আটচ্ছা বৰষুণতো বহুত দিছিলে?
হয়, হয়, বহুত দিছিলে।
তুমি ক'ত পাৰ্কত আছা?
মই বৰ্তমান পাৰ্কলৈ যাম বুলি ভাবিছিলো কিন্তু পাৰ্ক পা আহি আছোঁ এতিয়া আকৌ ৱৰ্কশ্বপলে। নাই পাৰ্কত এনেই গৈ পিনে বহি তাতে কাম খিনি কৰো বুলি ভাবিলো কি হ'ল ইমান বৰষুণ। মানে ইমান মানে হেৰি ধুনীয়া কৰি থৈছে ভিতৰ খন কিন্তু টেম্পৰেলি ক্ল'জ বুলি লিখা চাইনখন লগাই থোৱা আছে আৰু তোমাৰ হেৰি কৰিলে বুলি।
দিলেতো।
অ ৰিপেয়াৰং চলি আছে বুলি কেতিয়া খলে খুলিব আৰু ত।
তাকে।
অঁ।
বাকী এনে তুমি কি কৰি আছা এতিয়া?
এতিয়া মই তোমাল লগৰ ঘৰ বাচি আছো
নহয় নহয় এনে কিবা জব চব কৰি আছে নে কি
বৰ্তমান তোমাৰ জব একো নাই কিন্তু তোমাৰ জব মই তমাৰ ছিক্সেমষ্টাৰৰ ফাইনেল দিছো এতিয়া
আচ্ছা
অঁ
আচ্ছা কেনেকুৱা
ঠিকেই আৰু তোমাৰ হেৰি পাছ কৰিলোঁ তোমাৰ এইট পইণ্ট ফ'ৰ হেৰি আহিলে এছ চি পি এ স এ এম তোতেল ৰিজাল্ট টো ছেভেন পয়েন্ট এইট নাইন চি চি পি মেজৰৰ ৰিজাল এইত পইন্ট এতিয়া পঢ়াতে আগবঢ়া আৰু
ঠিকেই ঠিকেই কথাটো
অ হয় হয় হয় যোগ হয় উম আৰু তাৰ পিছত আৰু কি ৰাতিপুৱা চাহ খালা নে নাই অ
ৰাতি পুৱা চাহ নাই খোৱা দে
চাহ নাই খোৱা
হয়
অঁ
অ
তেনেহলে কি বুলি কয় ৰাতিপুৱা গৰম পানী খালা চাগে
অ খালো খালো
অ গম পালে বিশ খোৱা নে নোখোৱা মই খালোঁ দেই মই কল এটা সদায় আৰু তোমাৰ বিস্কুট ছখন মেইনটেইন কৰি ৰাখো এইটো ডেইলি ৰুটিন ন হয় ৰাতিপুৱা গৰম পানী বিস্কুট চাৰি পাঁচ খন তেনেকে আৰু তোমাৰ
আচ্ছা ঠিক ঠিক উম বাকী এতিয়া ঘৰ কেতিয়া যাবা হয়
ঘৰ যামগে আৰু তোমাৰ আজি আৰু অকমান টাইম কৰি লওঁ কাম কেইটা তোমাৰ খুব বেছি তিনটালৈকে থাকিম মেক্সিমাম
আচ্ছা আচ্ছা
আজি বৰষুণ দিয়াৰ পিছতো ভিতৰে ভিতৰে কিবা এটা গৰম এটা উঠি আছে তোমাৰ আকাশত সেই যে তোমাৰ জলীয় বাষ্প অসুবিধা আছে যে সেইবিলাক হয় হয় হয় তোমাৰ অলপ মানে মইষ্টাৰটো আছে যে আকাখন
অ তাকেই তাকেই
অ বৰ কিবা ধৰণৰ লাগিছে আজি মানে ঘপক কিনে বৰষুণ দি দিলে কাৰণে
অ তাকে গৰমটো উঠিছে কালি দেই অলপ গোপ কোবৰেৰে মাৰিছে গোপ গোপনী এটা মাৰিছে কৈছো।
অ', গোপ গোপনী এটা মাৰি আছে চাগে।
উম।
মোৰ আজি অকল শুই থাকিবলৈহে মন গৈছে এনে মনটো। কিন্তু হয় হয় হয়। কিন্তু তাকে আৰু এতিয়া কামখিনিও আগ নেবাহে শুই থাকিলে।
অ', কামো বহুত আছে ন আজি।
এ উপায় নহৈছে আৰু।
অ'।
আৰু কাৰেণ্টোয়ে বহুত ডিষ্টাৰ্ব দিয়ে নহয় জানো।
হয়, কাৰেণ্টোৱে বহুত ডিষ্টাৰ্ব দিয়ে। ইয়াত পাৱাৰ কাট চাগে এদিনত চাৰি পাঁচ বাৰ মান যায় নেকি।
তাকে।
অ', কিন্তু আগতকে খালি আগতে কম গৈছিলে কিন্তু বেছি টাইম লাগি গৈছিলে আজিকালি টাইমতটো অকণমান হেৰি কৰিলে আৰু এ পি ডি চি এলে।
আচ্ছা।
আজিকালি টাইমতটো অকমান কম কিন্তু হেৰিটো বেছি আৰু। পাৱাৰ কাটটো বেছিকে দিয়ে।
অ', এক অ' তাকে।
ৰাতিপুৱা ভাত খালো। চাহো খালো।
দুইটা খাই আহিছা মানে?
খাই আহিছো খাই আহিছো মই দুপৰীয়া নাখাওঁ আৰু তেতিয়া একো। গধূলি একেবাৰে ৰাতি খাওঁগে।
অ'।
অ'।
কি আছে তেনেকে তুমি তুমি জিম চিম কৰা নেকি?
জিম নকৰোঁ মই বেছি ইনটেনঞ্চলিও কৰিব নোৱাৰোঁ বৰ্তমান। তোমাৰ কি বুলি কয় কিবা কিবি মানে প্ৰব্লেমৰ কাৰণে। গতিকে তোমাৰ লাহে লাহে হয় হয় হয় লাহে লাহে খোৱা বোৱাটো মেইনটেইন কৰি থাকো আৰু। খোজ তোজ কঢ়াবিলাক সেইবিলাক সৰু সৰু। হয়, হয়, হয়, হয়, হয়। তাকে হা হা হা? ঘৰত চবৰে ভালেই তোমালোকৰ? তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মা পাপ্পা মোৰ ঘৰত মা দেউতা।
অ', আইতা ককা আছে?
আইতা ককা আছে।
অ', অ', তোমালোকৰ দেতাই কি কৰে?
আমাৰ দেতা বিজনেছমেন।
অ', কিহৰ?
অ', এনেই তোমাৰ মানে মাছৰে আৰু।
অ', অ', অ', তেওঁলোকৰ সেই হয়, হয়, হয়, মাছ মানে কি ঘৰৰ পৰা ডাইৰেক্টলি বেপাৰীবিলাকক দিয়ে নে তোমালোক হেৰি আছে দোকান আছে? বেপাৰী বিলাকক দিয়ে ন অ' অ' অ'।
তাকে।
অ' অ' তুমি তুমি পিছে এনে তুমিও ধৰা নে এ। ত তাহতে অকলে অ'। অ' অ' এনেই তুমি ধৰি এনেই তুমি এনে। আমাৰ এটাই তোমাৰ বৰ্তমান তিনচুকীয়া জেলত পুলিচ
আচ্ছা
হয় হয় হয়
ক'ত থাকে জুবি থানা নে সদৌ
এ সদৌ অসম থানাত নহয় তোমাৰ জেলৰ ভিতৰতে ডিউটি কৰে। হয় হয় হয় তিনচুকীয়া জেল খনৰ ভিতৰত তাতে কোৱাৰ্টাৰ আছে তাতে থাকে।
আচ্ছা ঠিক আছে ঠিকেই
তাৰ পৰা আকৌ
হে'ল্ল
হে'ল্ল পিছত আৰু অ নেটটো অকণমান প্ৰব্লেম দিছে তোমাৰ
উম
হয় হয় মানহটোও অকণমান টোপনি টোপনি লাগিছে
উম দুৰ্বল দুৰ্বল লাগিছে তুমি ন
হয় হয় হয় হয় হয় তোমাৰ তাকেই আৰু এতিয়া কি বুলি কয় বেমাৰতো গৰম দিনত এইকেইদিন বেমাৰ হ'ল এতিয়া আজি অলপ অলপ ভাল পাইছো ভালকে ভাল নাই পোৱা
এদিন গৰম দিখিনি আজি বৰষুণ দি দিছে মানুহৰ গা ভাল নাইকীয়া হব হয় নে নাই
হয় হয় হয় এতিয়া আৰু এসপ্তাহ দুসপ্তাহ মান পিছতহে চাগে ভালকে ভাল পাম আৰু হয় হয় কিয়া এখনো বৰ্তমান তোমাৰ হেমো ৰেগুলাৰ কিছুমান কিছুমান খাই থাকো বাৰু
আচ্ছা
হয় হয় হয় কিন্তু তোমাৰ হেৰি এনেই জ্বৰ চৰ্দি নাই খোৱা জ্বৰ চৰ্দিত ইমান তেনেকেতো হোৱা নাই তাৰ মানে ই লাহেকৈ বেয়া ডাঙৰকে হোৱা নাই বাৰু তেতিয়া হ'লে খাব লাগিব পেৰাচিটামল তোমাৰ ফলিক এচিড এটা খাই থাকো সেইটো তোমাৰ সেয়াৰ কাৰণে মোৰ হিমোগ্ল'বিনৰ কাৰণে
চাৰি মান তুমি এইটো মাইটেন কৰা সদায়
হয় হয় হয় সেই বস্তুটো মেইনটেইন কৰিবলগীয়া হয় মানে মোৰ সৰু পৰাই সেইটো আছে আৰু বেমাৰ এটা অ অ সেইটো সেইটো ডেইলি খাই থাকিব লাগিব মই তোমাৰ নহলে তোমাৰ বস্তুটো কমি কমি থাকে
ভিটামিন কিবা টেবলেট খোৱা নেকি আৰু মানে তাইৰ হিমগ্লবিন প্ৰব্লেমটো বাদ নে
অ বেলেগ মাৰ্জিত যদি বেমাৰ হৈ থাকে তেতিয়া খাই থাকো এতিয়া বৰ্তমানতো একো হোৱা নাই তেনেকে সেইটো মানে আৰু বেমাৰ হলো হ'লেও নহ'লেও সেইটো মানে ৰেগুলাৰ আৰু মেইনতেনেনাঞ্চ ৰখিব লাগে।
আচ্ছা ঠিকেই আছিল উম
তাকেই আৰু এনে এবোৰ টৰ্নিং চৰ্নিং নোপোৱা নহয়
নাই নাই মানে তেনেকে ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ একো নাখাওঁ কিন্তু এই বস্তুটোতো মোক খাই আহিব দিছে যিহেতু গতিকে এইটো খাই থকা হয় ৰাতি ৰাতি এটা এটা
অ'।
এনেই কিবা হ'লে দেখাব যাওঁ ফাৰ্ষ্ট। চিভিলতে পিছত যি হয় তাকেই দেখা যায় আৰু।
দিয়া হ'ব নহ'লে ভাল লাগিলে কথা পাতি তোমাৰ লগত।
অ', দিয়া হ'ব দিয়া তেনেহ'লে ঠিক আছে কোনোবা দিনা লগ পাম দিয়া। তুমি পিছে এনে মাছ ধৰি ভাল পোৱা নে?
না না না মাছ ভাল নেপাওঁ। হ'ব দিয়া।